হেল্ল'?
হেল্ল'?
অ'।
কি কৰিছে? অ' কি কৰিছে?
এই কি কৰিব, বহি লৈ পেলাই ধুনীয়াকে ইয়াতে এ এইটো কি বুলি কয়, মোবাইলটোকে চাই আছিলোঁ অকণমান।
অ আপোনাৰ ছোৱালী আহিছিলে, গ'ল নে নাই?
নাই নাই, আছে আছে।
আছে? এ ছোৱালীৰ মুখতহে শুনিছিলো‍ঁ ৰব, আপুনি বোলে কিবা ঔষধ এটাও দিয়ে, কাহৰ। কৈছে নেকি তাই আপোনাক?
অ নহয় মোক সুধিছিলে বাৰু। মই দিওঁ বাৰু ঔষধটো। এতিয়া ঔষধটো দিও মানে এইটো ধৰক এতিয়া তাই চাগে কৈছে বহুত খিনি বস্তু যোগাৰ লাগে।
কৈছে কৈছে বাৰু, যোগাৰ লগা খিনি কৈছে বাৰু। সেইখিনি বাৰু, উম, সহজ লভ্যয়ে বাৰু পোৱা যাব। সেই তাৰ মানে ঘ ঘটনাাতটো শুনক চোন অ মোৰ মান মানে হেৰি হৈছিলে, এই আগতে পুৰণা, এই গাভৰুতে থাকোতেই, অলপ কফ, হাড়ৰ মাজত কফ জমা হৈ তেনেকুৱা কাহ এটা আছিল। তাৰ পিছতে নাইকিয়া হল ভাল হল ভাল হল ভাল হল, বহুত দিন হ'ল মানে বহুত বছৰ হল নাই। দহ বাৰ বছৰ ওপৰত হল মোৰ ভাল হোৱা। নাই নাই নাই মই ঠাণ্ডা পানীও ব্যৱহাৰ কৰো গা ধোওঁতে মই গৰম পানী ব্যব
সেইটো বাৰু টান আমাৰো হয় বাৰু।
মই ঠাণ্ডা দিনতো ঠাণ্ডা পানী এই কিবা গৰম পানী নধোওঁ জানে নে? তাৰ পিছতে একো প্ৰব্লেম নাই। আকৌ বাবা আহিলে আকৌ আমি ৰাতি হলেও মানে গাটো ধুইয়ে দিওঁ আৰু। আমাৰ ঘৰৰ সকলো খিনি পানীৰ সেইকেইটা নিয়ম। দেই, তাৰপিছতে গোটেই পানী কেইটা তাক কে, তাৰপিছত একো নাই নাই এতিয়াতো মোৰ এইবাৰ যে জ্বৰ হ'ল, চৰ্দি হ'ল, কাহ হল। হৈ লৈ পেলাই এইটো আহি ছে বাৰু ভাইৰেল জ্বৰ এটা চবৰে। হৈ লৈ পেলাই মোৰ প্ৰথম চৰ্দী জ্বৰ তৰ কিবা পানী লাগিলে। পানী লাগি লৈ পেলাই জ্বৰ হ'ল ভাল হল। জ্বৰটো ভাল হ'ল পানী লগাও ভাল হ'ল, তাৰপিছত কাহটো হৈ লৈ মোক ভালকে জ্বলা কলা কৰিলে বিশ্বাচ কৰক আপুনি। মানে ই ইমান দিনলৈ থাক কিল। ভাল হৈছে বাৰু এতিয়া, দুই এটা মাজে মধ্যমে আহে। এ এদিন আপোনাৰ ছোৱালীয়ে কলে বোলে আমাৰ মায়ে আৰু ধুনীয়া ঔষধ টা দি এনেকুৱা এনেকুৱা বহুতৰে ভাল হৈছে। মই বোলোঁ নাই আপোনাৰ অ', আপোনাক সুধি মই ঔষধটোহে অনাই খাব লাগিব বুইছে
অ' খাব খাব। মই আপোনাক
অ' কওক।
মানে কি হয় এইটো ঔষধ বাৰু দিও কিন্তু মানে মই কৈছোৱে আপোনাক এইটো বহুত হেৰি কিন্তু হলেও বিচাৰিলে পোৱা যাব।
উম।
বিচাৰিলে পোৱা যাব। কেইবাবিধ মানো লাগে। যেনেকে ধৰক এই টো আপুনি দিব লাগিব সিজু পাত।
এইটোতো পায় বাৰু।
তাৰপিছত এই জালুক যে জালুকৰ চাৰি পাঁচ টামান দানা। তাৰে তাৰপিছত আদা অকন তাৰপিছত ধৰক আৰু এই তিতা বাহেক বুলি কয় যে
সেইটো আছে
অ তিতাবাহে তিতাবাহেকৰ আগ কেইটামান অ তাৰপিছত লাই দুদালমান
পাত মানে কুমলীয়া পাতোটো আৰু।
কুমলীয়া পাত। অ', তাত হ'লেই হ'ল বাৰু। কিন্তু হ'লেও কুমলীয়াটো হ'লে বেছি ভাল।
ভাল-ভাল অ।
যাবৰীয়া কেইডালমান।
ওলাই যাবই
অ', অ', আছে নেকি অ', তেনেহলেতো বহুত ভাল কথাই। তাৰ পিছত, পাৰিলে এ হেৰিও দি দিব এইটো, এইটো বুলি কয় তিতা-তিতা ফুলটোতো সেইটো হৈয়ে গ'ল আদাটো দি পেলাই অকনমান মানে পা জালুক, আদা, এনেকে দি পেলাই পাতত-পাতত দি-দিব মানে।
অ', পাতত দিব লাগিব ন।
অ', পাতত দি পেলাই আপুনি কুকাৰটোতে এই পাত অকণনে মেৰিয়াই দি দিলেও হব। অ', তেনে অ, ভাপতে অ, তেনেকে দি লৈ পেলাই তাৰপিছত কি কৰিব সেইখিনি পিচিব, মিক্সিত মাৰিব নালাগে বাৰু এ সানি দিলে বা পিটিকি দিলেও হ'ব ন, তাৰে ৰসটো উলিয়াব। ৰসটো উলিয়ালে মৌ এচা চামুচৰ লগত মিলাই পেলাই খাই দিবচোন।
এইকেইটাই আৰু বেলেগ নাই ন।
বেলেগ নাই-নাই।
উম, এইকটাতো একেবাৰে মানে সহজতে পোৱা বস্তু বুলিয়ে ক'লেও ভুল নহয়।
অ', অ', সেইটো কিতাপত সহজতে পাই অ। কিন্তু মানে আম-আগ-আমি-আম আমাৰ এইফালে মানে তিতা বাহকটো পোৱা নাযায়, আগতে আমাৰ ঘৰতে আছিলে। কিন্তু আজিকালি, আমাৰ গছজোপাও কাটি পেলালে।
আমাৰ এইফালে ধৰক আমাৰ মহলত নাই। আমাৰ মহলত নাই কিন্তু ওচৰে পাজৰে আছে, যোন ফালে যাওঁ দেখা পাও নহয়। আৰু সেই মোৰ আমাৰ ইয়াৰ পৰা
পাচ পালি তেনেকে খাব মানে।
আমাৰ ইয়াৰ পৰা মোৰ মোৰ উপৰীয়া বাইদেউৰ ঘৰলে যাবলৈ ধৰক আ, সাত আঠ কিলোমিটাৰ মান হয়। তাই তাহালেও যাওঁ গৈ গ'লেও মানে ৰাস্তাতে কি হয় জানে? মই বাহাকাপুল দেখিয়ে যাওঁ, গছ দেখো বা ফুল দেখো, দেখি যাওঁ।
খিনি খাইও ভাল লাগে ন মই কিন্তু অত্যন্ত ভাল
আমাৰ মানুহজনে, মানুহজনে বহুত ভাল পায়, ইয়াতে আমাৰ সপ্তাহিক বজাৰ হয়, শুনিবাৰ। সেই বজাৰৰ পৰা তেওঁ কিনি-কিনি আনে।
অ'।
ইমানেই ভাল পায় খাবলৈ। মই কিন্তু বস্তুটো খাবলৈ বেয়া পাওঁ।
অ তিতাটো কিন্তু অত্যন্ত হয় আৰু এটা কথা মানে কি হয় এই, তিতাটো আকৌ এই মাটি-দালি লগত খাব নালাগে আকৌ। বেলেগকে খাব লাগে, মানে কি হ'ল মই ঘপককে কৈ দিলোঁ লে আমাৰ, মোৰ এই দাদাৰ বৌ এগৰাকী এদিন কি সেই মাটি-দালিও বনালে তাৰ পিছত আকৌ এই তিতা বাহি বনাইছে।
উম।
তেনেকে গৈ পেলাই মাটি দালিখিনিও খালে তাৰপিছত তিতাও এইয়া খালে, খাই লৈ পেলাইতো একদম প্ৰেছাৰ উঠি পেলাই পু-মূৰ ঘূৰায়
তিতাটো প্ৰেছাৰ কাৰণে বেয়া, সেইটো জানো মই হাই
অহ, তিতাও খাইছে, ইফালে টেঙাও খাইছে, তিতা-টেঙা একেবাৰে চব খাইছে। খাই লৈ পেলাই প্ৰেছাৰ উঠিলে লগা লগ আকৌ ডক্তৰক ঘৰলে মাতি, দুই-তিনদিন মান পৰিলে তেনেকে গা বেয়া-বেয়া বুলিয়ে।
সেই কাৰণেতো আগৰ আমাৰ মাহঁতে কয়।
উম, টেঙাই-তিতাই নলবা , নালাগে-নালাগে, আৰু হয়ও এই কিছুমান বচ স্তু বুলি কোৱাৰ লগে-লগে এই শাক, শাকৰ নিচিনা বস্তুখিনিও ৰাতি খাব নালাগে বুলি কয় যে, সেইটোও এটা সঁচা কথা।
অ', গেছতো গেছে, আৰু ৰাতি মানে সহজে খাদ্য হ হজম নহয়।
হজম নহয়, আৰু মানে, সময় লাগে, আৰু মানে কি হয় মোৰ মত তে এই, আমি একে টোপনি যোৱা বা বিচনাত পৰাৰ অলপ টাইম আগতে ভাতটো খাই দিব লাগে, খাই পেলাই খুব কমকে হলেও আধা ঘন্টা হলেও আমি বাহিৰত অকমান ৰখি দিব লাগে তাৰপিছত তে বিচনাত পৰিব লাগে, অহ খোজ কাঢ়িবই লাগে আৰু যদি খোজ না আহি পেলাই ডাইৰেক্ট, আজিকালি কি কৰে ল'ৰা-ছোৱালী বা মানুহ বিলাকে, এই বা ভাত খাই আৰু বাচন কেইটা ধুই আৰু বিচনাত পৰে মোবাইলটো টিপ পে বা কিবা এটা
, আৰু খাই সেইখিনি সময় এতিয়া, বেলেগৰ কথা নকওঁৱেই, আমাৰে এতিয়া মানুহজন দোকানৰ পৰা আহি পলে বহুত দেৰি হয়। নটা মানত আহে, আহিলৈ আকমা- চবে সেই গা-পা ধুৱে নহয় আহি, সেই আহি গা- পা ধুই আহি আকৌ তেওঁ যিমানে ৰাতি গা নোধওক, সেৱা কৰিব।
হয়।
সন্ধিয়া বন্তি লগাও যে তাতে তেওঁ বন্তি নলগাাই আৰু এনে সেৱা সেয়া সৎকাৰ কৰা লৈ তাৰ মানে চাৰে দচটা হৈ যায়। চাৰে দচটাত অকমান বহি কৰি লৈ দুই এটা কথা-বতৰা পাতি লৈ পেলাই আৰু তাৰ পিছত ভাতকেইটা খোৱালে মানে আমাৰ এঘাৰটা বাজে আপুনি বিশ্বাস কৰক। এই দুটা মানুহ জানে নে। ল'ৰা আহিলেতো দেৰি হৈয়ে। আমাৰ এই দাং-দঙিয়া মানুহ কেইটাতো দেৰি। হয় দিন
আমাৰো সিহঁতৰ দেৰি, ভাত খাবলৈ মাতোতে মাতোতে মাত মাততে, মাতোতে এপৰ হৈ যায়গৈ আৰু কেতিয়াবা ইমান খং উঠে মই বাচন কেইটা ধুই লওঁ, ধুই লৈ পেলাই মানে ধুই লোৱাৰ পিছতহে ভাতৰ পাতত আহি বহেহি চিঞৰোতে, চিঞৰোতে ইমান মোবাইলত সোমাই থাকে। খঙেই উ
ডাঙৰ কথা হৈ পৰিছে আৰু কি কৰে খাই বৈ লৈ এলাহ কৰে তাৰ পিছত ছতে লগতে এ বহুত দেৰি হ'ল দেখোন বুলি কৈ আকৌ ৰাতিপুৱা সোনকালে উঠিব লাগিব বুলি বিছনাতে পৰি দিয়ে। খোজ কাঢ়িবলৈও এলাহ কৰে, ইফালে আছে মানুহজনৰ চুগাৰ। নক'ব আৰু মানে এতিয়া নিজৰ বেমাৰ নিজে মাতি আনা নিচিনা হৈছে, আমি নিজেই আমি দুখী আচলতে আমাৰ
দুখী, দুখী, দুখী, দুখী অত্যন্ত দুখী, কাৰণ মানুহে সদায় সোনকালে শুব লাগে। সোনকালে উঠিব লাগে, কিন্তু কথা হ'ল এই কাম বন বিলাকৰ পৰা উম।
সাতটালৈ ভাত-পানী খাই আজৰি হৈ যায়। আৰু আপুনি চাব বস্ত পচিমীয়া দেশত ডিনাৰটো যিহতেু তেতিয়া ৰাতিৰ আহাৰটো তাহাঁতৰ সেইটো সাতটালৈ সিহঁতে কমপ্লিট কৰি দিয়ে, আপুনি বিশ্বাস কৰিব নে? কিন্তু নুশুৱে, নুশুৱে ধৰক। আ কৰিব, তাহাঁতে খাই বৈ লৈ তাৰপিছত ডিনাৰ খাই দিব, তাৰপিছত একো নাখায়, আমাৰ আৰু বিশেষকে ভাৰতবৰ্ষই হওক বা অস অসমৰে হওক, বিশেষকে অসমীয়া খিনি। খাদ্যৰ কাৰণে মানে খানেৱালা আৰু কি কয়? ধোঁত এলেহুৱা। ভাতকেইটা খালে বুলিলে শুবই লাগে।
শুবই লাগে আৰু ভাত আৰু আজি আজিকালি আজিকালি বাৰু মানুহ বিলাকে ভাত অকন কমাই খোৱা হৈছে। আগতেটো ঢেৰ ভাত খায় মানুহে। খায় লৈ পেলাই গেদ গেদকে পৰে বা আগতে কামো আছিলে বাৰু হ'লেও কৈছোঁ! এতিয়া মানে ভাতটোত অ' ভাতটো ঢেৰ খাই পেলাই। এতিয়া আমাৰ মানে, এহঁতক এই কিবা এটা খেতি কৰিবলৈ কৈ খতিয়াই খতিয়াই বলে নোৱাৰো।
আগতেতো এইবোৰ কিমান কৰিলোঁ। এতিয়া কঁকালৰ বিষটো হোৱাৰ পৰা নোৱাৰা হ'লো।
অ' দিঅক নকব বিষৰ কথা। বিষটোতো আছেই মোৰ বাৰু! মই কাম কৰোঁ বাৰু।
আৰু ইটো সিটো কৰোঁতে কৰোঁতে মানে, ভাগৰে লাগি যায়।
ভাগৰ লাগে সেইটো হয় আৰু এটা কথা কি আগৰ একে খিনিয়ে আৰু খোৱা বস্তু সোপা যি সোপা খায় আছোঁ। মেডিচিনৰ পৰা আমি পাওঁ কিনো! হয় নে নহয়! বেয়া প্ৰভাৱ এটাহে পৰে দেহটোত।
খায় থাকো মই।
এই বাইদেউ এজনী বাইদেউ এজনী ঘৰত তাই ঘৰতে চব
হয়।
চবজিৰ পৰা আপোনাৰ, উম! হেৰিলৈকে, আমলৈকে, আমলৈকে। যেতিয়া বস্তুবোৰ দিব। এ' ইমানবোৰনো কিয় দিছ নিয়া মুখতে কওঁৱে দিয়কচোন। হওঁক দেই এনেকে হওঁক দেই। ধুনীয়া বজাৰৰ এইবিলাক হে ফ্ৰেচ বস্তু কেইটা দিলে কিয় বেয়া পাওঁ হঁত খাচোন খা। তেনেকে হয় মইহে জানিছো পেটে পেটে কিমান ভাল পাওঁ সেয়া আৰু আনা কোৱা অসুবিধা বুলিয়ে আমাৰ দিয়া দিনাখনি মস্ত মোনা ভৰাই দিব আমাৰও এতিয়া ইয়াত দুটাহে মানুহ নষ্ট ত হয় নহয়
হয় হয় হয়
চিনা হোৱা হয় বোলো আনিলো ডেইলি।
এ নাই নাই খাব কি কই জানে সেইখিনি ভাল বস্তু। খোৱাতো ভাল কথাই।
খাওঁ খাওঁ ই তাই ঘৰ পৰা দিয়া চব্জি বুলি কলে আমি পাগল হৈ থাকো। চব্জি, কল কেটা সেইয়া আমাৰ তেনেকে বেছিভাগ কিনা নহয়ে দেই।
এনে কিনি খোৱাটোও ভাল নহয়।
চব্জি কিনে মা নুহটোৱে আগতে খুব চব্জি কিনে মাজতে খুব মানে বহুত বেছি গেছ হৈ গৈছিলে মই মানা কৰি কৰি এতিয়া অলপ কমাইছে দেই গম পাইছে যে কি মেডিচিন মাৰিছ ছে উম
ঠিকে আছে বাৰু
ঠিক আছে দিয়ক মই আপুনি যে ক'লে ঔষধটো মই যত্ন কৰিম নিজে যোগাৰ পাতি কৰি খাবলৈ
হ'ব অ বাৰু ঠিক আছে অ কৰিব কৰিব নাই নাই নাই কেলেইনো বেয়া পাম বাৰু কওকচোন।